অহ।
মোৰ ভইচটো হৈছে ন বন্ধু।
আহিছে আহিছে।
অহ অঁ পিছে কি কৰি আছা তুমি বন্ধু?
এ এনে শুই আছিলো মনে অলপ।
অ অ অ বাকী কি গা বেয়া নেকি তোমাৰ?
গাও নহয় শুই আছো ন এনেই মাত্ৰ নহয় অলপ। শুই আছো মানে বাগাৰে দি আছো।
অ অ বুজিলো কথাটো।
উম ভাত খাইচো দেৰি হ'ল। কিন্তা বাই খাইছু। পিছে আজি বৰষুণ দিব নেকি এতিয়া।
কিবা বৰষুণ বৰষুণ লাগি আছে নেকি বতৰটো।
বতৰ ইফালে আমাৰ বেছি আন্ধাৰ হৈ গৈছে।
কি কোৱা ইফালে কিন্তু হোৱা নাই এতিয়ালৈকে।
অ দিলে ভাল আছিল বৰষুণটো।
অ আচ্ছা সেইটোতো জানো পিছে চাওক কি বা হয় বৰষুণতো দিওঁ দিওঁ তো কৰি আছে।
বৰষুণ দিলে আৰু গৰমটো কম কমিব।
অ সেইটোয়ে কথা তাৰ এতিয়া বৰষুণ দিলো ভালেই- অলপ ইমান গৰম দি আছে কেইদিন অলপ গৰমতটো কমি যাব।
উম ঠিকেই উম উম। বাকী হেৰি কি বুলি কয় এইটো বাকী হৰি তুমি ফাইভ জি পোৱা নে?
ফাইভ জি অ পাই আছো তুমি পোৱা নাই নেকি?
নহয় মানে মই শুনিছো বোলে ইনষ্টাগ্ৰামত পাই আছিলো কিবা বন্ধ কৰিব বোলে ফাইপ জি।
নাই নাই এনেই এইবোৰ মিছা কথা কৈছে। এনেকুৱা নহয় এনেকুৱা নহয়।
ফাইপ জি বন্ধ হ'লে দিগদাৰ হ'ব।
অ কথাটো ঠিকেই ক'লে কিন্তু এনেকুৱা নহয় এনে এনে কৈ আছে এইবোৰ।
এনেও দিগদাৰো নাই মোৰ টেনশ্যন নাই মোৰ উৱাই ফাই আছে।
অ', সেইটোও কথা তোমাৰো ভালেই আৰু। আমাৰে এইফালে দিগদাৰ অলপ।
অ', ঠিকে।
অ'। পিছে চাও আজিকালি অলপ বহুতকেইদিন দেখা পাই আছা গৰম ভালে য'ত আজি তুমি যে কৈছা বৰষুণ দিব ভালে হ'ব আৰু সদায় এইকেইদিন বহুত গৰম দি আছে। ত' আজি অলপ গৰমতটো কমি যাব চাগে হয় নে?
চাও কি হয় এতিয়া নিদিয়ে চাগে ৰাতি মানে দিব বৰষুণ।
চাও কি হয় যেতিয়া দিলে ভাল আৰু সেনেকুৱা বৰষুণটো যদি এতিয়া দিয়ে যদি আমাৰ কাৰণেও ভাল সকলোৰে কাৰণে ভালেই আৰু অলপ গৰমৰ পৰা পৰিত্ৰাণ পাম আমি।
উম, উম, উম ঠিকে আছে। বাকি তুমি ভাত-চাত খালা?
অ', কি ক'লা?
ভাত খালা?
অ', অ', খালোঁ মই, তুমি?
ম‌ই খালোঁ। কিহেদি খাইছা?
মই এই দালি আৰু কঠালৰ চব্জি আছিল, তুমি?
কঠাল?
অ', অ'।
অ', মই একে একে দালি আছিল আৰু আলু চাট্‌নি, কণী ভাজি দিছে এটা আৰু হেৰি আছিল আৰু পনীৰ পনীৰ ৰাতি বনাই ৰাতি বনাইছিল অলপ আছিলে
অ'।
সেয়াকে মাৰি দিলো আৰু।
অ', অ'। দিয়াচোন মই চাওঁ বাকী এনেকুৱাই, বাকী আৰু খবৰ এইকেইদিন কি ঘৰ পৰা তুমি ওলোৱা নাই নেকি? তোমাক মই দেখাই নাপাওঁ ক'তো, আগতেচোন বম বহুত দেখা পাইছো ছিলো।
এই গৰমত, ক'ত ওলাবা কচোন আগতে ঠাণ্ডা আছিল ওলাইছিলোঁ। গধূলি গধূলি খোচ কাৰবা গৈছিলো। আজিকালি ইমান নোৱাৰ ন', এই গৰম যি গৰম। কাপোৰ পিন্ধিলে গা চা জ্বলি যায়।
উম, ঠিকেই ক'লা কথাটো। বাকী চাওঁ কি হয় এতিয়া।
অ', কি কবাত নোযোৱা নেকি?
যাম বুলি ভাবি আছো, অলপ মানে একজামটো শেষ হ'ল ন' আমাৰ ত' অলপ ফুৰিব কৰবাত যাওঁ চাগে অলপ। ওচৰতে অলপ কতবা পাৰ্ক-চাৰ্ক নেকি কেফে-চেফে যাম চাগে।
পাৰ্ক অ' কাৰ লগত ছোৱালী নেকি?
এই আমাৰ বন্ধুবোৰৰ লগত যাম বন্ধু। আমাৰ লগ বন্ধু-বান্ধৱী মিক্স আমাৰ মানে গ্ৰুপটো।
অ', ঠিকে আছে তোমাৰ লগৰ দিয়া আৰু। তুমি এতিয়া মানে হেৰি নাই অলপ কি বুলি কয় এইটো হেন্ডচাম আছো ন'। সেইকাৰণে অলপ ধুনীয়া আপি-চাপি পোৱা মানে ভালকে।
অ', অ', অ', বাকী আৰু তুমিও যাবা নেকি আমাৰ লগত?
ক'ত?
তোমাৰ তুমি ইয়াতে তোমাৰ ওচৰতে কৰবাত কেফে- চেফে নিজৰা ফালে কিবা গৰম জত বেছি দিয়ে নিজৰা-ফিজৰা বা কিবা এনেকা যাম আৰু।
পাৰি।
অ', সেনেকুৱা ভাবি আছো যাও নেকি আৰু মানে তুমিও চোন কলা বৰষু। বৰষুণ দিব নে নিদিব এনে বতৰটো বেয়া হৈ আছে কি বৰষুণ নিদিবও পাৰে।
নাই এতিয়া আকৌ এতিয়া আকৌ চাফা হৈ‌ আছে লাহে লাহে নিদিয়ে এতিয়া।
অ', সেইটোৱে কথা। নি দিলেতো ভালে এতিয়া কি বা হয় সেইটোৱেইটো কথা।
ৰাতি দিব ৰাতি চব। মানুহ খোৱাৰ পিছত দিব। হেল্ল'।
এক চেকেণ্ড ৰবাচোন এক চেকেণ্ড ৰবা। এক চছেকেড ন
অচ
বাকী আৰু তোমালোকে আৰু কিবা উৎসৱ বুলিলে যে আচল কিবা মহৰম নাই চৰফ আচল ভালকৈ গ'লে তম তম
এই খৰ চলটো হেৰি আৰু কিন্ত কটা ক'ব খুছ দিৱালে কি কৰবাৰ বম চুম ফৰাাব ন
কি কলা
দিৱালীত দিৱালীত বশ মানব নে
অ দেৱালী চাও এতিয়া নাই আগত ৰে সেই নাই আগৰ দৰে মানে আগতলে এনেুৱা যে বম চম ফুটাইছিলো আজিকালি নাই এনেকুৱা আগতে এনেকুৱা বহুত যুঁজ আছিল
অ চন আহিল আগতে উ দেৱালীৰ দিনা আৰম্ভ নহওঁতে চাৰি মানে পটতি থাকে দাডু মাৰাকে আজিকালি দেৱালীৰ দিনাও ইমান নুফুটে
অ সেইটো
বাকী এতিয়া কি কৰিছা
এতিয়া মই এনেই অলপ মানে ঘৰতে অলপ টোপনি মাৰি আছো
আহ
অ বন্ধু কি গৰম হয় এইকেইদিন তুমি যে কৈছা পাৰা ব এইখিনি বতাহ দি আছে অলপ তথা মই ঘৰৰ ফেনো দিলো বতাহ অলপ দি আছে তথাপি গৰমে
গৰম আছে গৰম আছে বছাতেিলে গৰম থাকিব আৰু ভাপটোছে গৰম হয়টো
উম সেইটোতো ঠিকেই গৈছা তুমি
বাকী এইফালে আৰু কি বুলি কয় পাহাৰৰ চাহাৰ দেখি অলপ ঠাণ্ডা গছ গছনি লাগে তাতে
উম ঠিকে সেনেকোৱাই কথা
ঘৰ মানে তোমালে ঘৰ বদলাইছে নি
নাই নাই আগত তাতে আছো নাই মানে মানে আগতে যে ভোগৰ ভাৰ ফালে আছিলো এতিয়া তাত ত নাই তাৰ পৰাৰা অলপ বেলেগ চাইলে আহিলো তুমি আহিছিলাচোন মনত নাই নেকি তোমাৰ
ন বহু দমজাই ন যাব লাগিব ত বজত পচলি ক
উম সটোোৱ কথা। বাকি এ ৰ চাও আৰু বাকী আৰু কি ৰাতি অলপ খলাবা ৰাতি অলপ ওলাবা নেকি। নে অলপ আমাৰ ইফালে আহিবা নেকি অলপ খোজকাঢ়ো নেকি বহুত গৰম দি আছে ন।
অ 'অ' জাম
কেতিয়া আহিবা। টাইমতটো কোৱাচোন মই অলপ চাও।
অ' এতিয়া কেইটা বাজিল। ৰচোন কেইটাবাজিলে ছয়টা তেইশ চাও সাতটা চাৰে সাতটা
অ 'অ' আহিবা তেতিয়াহ'লে আমি অলপ আমাৰ ইফালে যে ফিল্ড যে হয় এইখিনি তাতে বহুত ধুনীয়া তাত বহুত গছ গছনি আছে আৰু এটা ফুৰি আছো তাৰপৰ ধুনীয়া বতাহ আহি থাকে। ত' তাতে গ'লে অলপ ভাল লাগিব যায়। সেইটো কাৰণে ভাবিলো তোমাক
অ' মোক হেৰি কৰিলে আৰু কি ফোন কৰিলে মোৰ বলেঞ্চস না খটম হৈছে।
অ অ ঠিক আছে দিয়া মই তোমাক ৰাতি মই চাৰে সাতটামান ফোন মাৰিম ওলাই আহিবা হা
অ চাৰে সাতটাৰ ঠিক আছে
ঠিকে ভালে বাকী আৰু তোমাৰ দাদা ক'ত আছে। এতিয়া তোমাৰ দাদাক বহুত দিন হ'ল দেখাই পোৱা নাই মই। অ মানে দাদাৰ লগত মই দাদাৰ লগত কথা আছিলো মই ভাবছো লগ পাম এইকেইদিন লগে নাপাওঁ। লাষ্ট দুই মাহ আগত লগ পালো। মই তাৰপিছত লগে পোৱা নাই।
অ সেই কামতে ব্যস্ত হৈ থাকে সেই ভাল ভালে আছো ভালে আছো অ ভালে আছো। ঠিকেয়ে চোলি আছে।
সেইটো অকলে ভাল চোলি থাকলে ভাল এতিয়া আৰু সেইটোৱে কথা।
অ সিটোয়ে আৰু উম উম ঠিকেই চব ভাল থাকিলে
উম ঠিকে বাকী চাওঁ আৰু এইকেইদিন কি বা হয়।
হেৰি কৰবাত লেন চেন কৰিলে মান কবা মোক
অ আছে প্লেনিং আছে আমাৰ মানে এই সেইখিনি ভিতৰত কৰ'ৰবাত কেফে যাম ভাবিছো আৰু অলপ নিজৰ ফিজৰাত অলপ ফুৰো বুলি ভাবিছো অলপ ত এক্সাম চেগ শেষ নমৰ ত অলপ এইন অলপ এনজয়মেন্ট কৰি ল পিছত থৰ নোৱাৰিম এইবোৰ ৰিজালৰ যেতিয়া আহিবৰিজাল সময়খিনিত অলপ টেনচন আহি যাব মাথাত বুজিছোয় কথাটোত এইটো মই বিশেষকৈ ইমান গম পোৱা নাই নেক্সট মাহত দিবা বুলি গম পালো।
অ তুমি যে কি পঢ়ি আছা মানে
মইতো বি কম ছিক্সমষ্টাৰ এক্সাম দিলো নহয়। ফাইনেল ৰিজাৰ্ভ কাৰণে ৰখি আছো মই।
অ শেষ মানে ফাইনেল। খতম থিঠিকেই মানে পাচ কৰলে হল। খানা এটা খাব পাৰি।
সেইটোয়ে চাও কি বা হয় বিশেষ এটা মই ইমান ভাবা নাই কি হব পাচলতো ভালেই আৰু চাও কি হয় তুমিওচোন দিয়া নাছিলা খানাটো মোৰ মনত আছে নহয় তুমি চোন পাছ কৰাতে একো দিয়া হৈছিলা খানা।
মই খানা দিছিলো চবকে দিছিলো তুমিও আ খাইছিলা আমাৰ পৰা এ নাইছিলো
আৰে খোৱাৰ পিছত কাৰো মোনত নাথাকে
এ হ'ব হ'ব বাকী ঠিক আছে দিয়া অ তোমাক মই গধূলি ফোন মাৰিম হা আহি যাবা হা তুমি তোমাৰ গধূলি চাৰে ছয় বা সাত সাতটা বজাত পোনো সময়মতে আহি যাবা
ঠিক আছে দিয়া
ফিল্ড যাম হা উ দিয়া ঠিক আছে